হেল্ল', হেল্ল',
অ, কি কৰি আছা, মই এনে আছো তুমি?
মই আছো ৰবা, মই আছো এনে বহি আছো কি কৰিবা আৰু উম। বাকি চাহ পানী খালা।
উম খালো ৰবা। এতিয়া ৰাস্তাতে অলপমান খোজকাঢ়ি আছো।
উম ঘৰত থাকি থাকি দিনটো মানে বৰ লাগি যায় দিয়াচোন ঘৰতে থাকি আছো যিহেতু এইকেইদিন। বন্ধ
বন লাকে অশান্তি লাগি যায়।
উম তাকে তুমি ত ত চাবি অলপ সন্ধিয়া উলাই যাব পাৰায়ে মই জোন ত উম
সন্ধিয়া মানে কি মই এইটো তত- দুটাম মানত ওলাই গ'লে আদ পাঁচটা মানত পাঁচটা ছ ছয়টা বাজে দিয়া ছয়টা মানত আহিব আৰু এনেকুৱা,
উম, মই আৰু সেই দিনটো ঘৰতে আৰু বৰ লাগি গৈছে ৰ'বা।
নাই কলেজটো খুলিলে ভাল হ'ব কিন্তু কলেজটো খুলিলেও একদিন, দুদিন বা কমচেকম এসপ্তাহ মান ভাল লাগিব তাৰপিছত ভাল নালাগে আৰু।
এ মোৰতো একদিন মানে ভাল লাগিব যে কলেজ যাম আজি বহু দিনৰ মূৰত তাৰ পিছত যাই পোৱাৰ পিছত আ
উম, নাই মানে এসপ্তাহ মান মোৰ ভাল লাগিব কাৰণ মানে কি অলপমান ষ্টুডেন্ট কেটা থাকিলে অলপমান প পুৰা ষ্ট্ৰেইট লাগে তাৰ পিছত এনেকা কমি যাব ইচ্ছাতো নোহোৱা হৈ যাব মোৰ।
উম,
এই তিনিদিন ঘৰত আছোঁ কাৰণে ঘৰত আছোঁ। আৰু কম্পিউটাৰত গৈছিলোঁ আহি গৈছো তাতে আৰু কি ৰাতিপুৱাই যাম যাই কিনে আৰু কম্পিউটাৰত যাম মাজতে সোমাই যাব লাগিব কম্পিউটাৰত অ - শান্তি।
অ, মানে কলেজৰ পৰা বাহিৰে- বাহিৰে সোমাই যোৱা তুমি?
অ, বাহিৰে- বাহিৰে গুচি যাও মোৰ টু থাৰ্টিৰ পৰাহে থাকে। সেটো কাৰণে টু থাৰ্টিৰ পৰা সেনেকে ডাইৰেক্ট সোমাই যাওঁ আৰু আহ, আহোঁতে একেলগে আহো নহলে আৰু দুইবাৰ মানে অহাটো কৰাতো দিগদাৰ হয়।
উম, সেয়েতো ভাড়াও লাগে।
উম, একে টোৰ তেতিয়া আৰু ত্ৰিছ টকা যায় ফাৰ্ষ্ট ষাঠি টকা যাব।
উম, মোৰ সেইটো ভেজালৰ কাৰণে মইতো কি কয় কম্পিউটাৰ ক্লাছে নোযোৱাই হৈছো আৰু।
তুমি কিন্তু বাহিৰে -বাহিৰে আহি কিনে কম্পিউটাৰটো কৰি ল'ব পাৰা কলেজৰ পৰা।
উম, এতিয়া যাম ৰবা আগষ্ট এক তাৰিখৰ পৰা মানে কম্পিউটাৰ ক্লাছ যোৱা ষ্টাৰ্ট কৰিব লাগিব।
অ, তোমালোকৰ কেইটামানৰ পৰা আছে টাইমটো তোমোলোকৰ টাইম এনে
তাৰ মানে কি হয় মানে নিজৰ মৰজিত আহা যোৱা কৰো নিজৰ মৰজিত কোনোবা দিনা যাম এসপ তায়ে তিনমাহ নাযাওঁ তাৰচত আকৌ একদিন এন্ট্ৰি মাৰি দিম নিজে এনেকুৱা।
আতছা।
আৰু তেওঁ আমাক দেই কিনে চক খাই যায় বাহ নাহে নিজৰ মৰ্জিত আৰু চব।
উম, হম, আমাৰ টো মানে কি এক বছৰ পিছত আমাৰতোত মানে বহী এখন আছে মানে বহীখনত চাইন মাৰব লাগে। মানে চাইন মাৰাত
গম নাপাও।
অ, নহয় তাত তাতে এখন মানে নিজৰ- নিজৰ বহি আছে নিজৰ নামত নিজৰে নিজৰে এখন -এখন বহী আছে নিজৰ নামত নিজৰ নিজৰ এখন এখন বহী আছে।
উম,
ত'চাইন মাৰিব লাগে আৰু চাইন মাৰি কিনে আহিব লাগে।
অ, সেইয়ে।
টিকা মানে কোনটো চা মানে কৰি আছো লিখিব লাগে তাৰিখ। টো লিখিব লাগে আৰু চাইনটো কৰি আহি যাব লাগে।
আমাৰো আমাৰ দেইলি মাৰিব লাগে মানে যোনদিনা -যোনদিনা যাওঁ এতেনডেনচ মানে হেনেকে চাইন মাৰিব লাগে। উম, আৰু কি শিকিলো সেইটো লিখি লব লাগে।
অ, আমাৰো সেইটোৱে
উম, তাকেই।
টো লিখি দিব লাগে আৰ।
উম, সেইটো বাকী ভাত চাত কেতিয়া খাবা?
দেৰি আছে এতিয়া সাতটা বাৰ হলেই।
উম, এতিয়াতো চাহ খাব টাইম হৈছে।
উম,
এয়ে।
অ, এইখিনি টাইমত বহুত মানে বাহিৰা বস্তু খাব মন যায়। ধৰি লোৱা ম' ময়ে হওঁ মউটো বেছিকে মন যায় কিয় এনেকা কৰা হল
মইয়ো এতিয়া ম'ম' আনি সেইকাৰণে খালো, মানে এইখিনি টাইমত মানে খাব লাগিবই আৰু কিবা নহয় কিবা চাহতো খাওঁ আৰু।
উম' কিবা এটা মানে মন যায় থাকে ন, খাবৰ কাৰণে।
উম, মইতো চাহ নহ'লে মানে মোক মানে গাখীৰ দিয়া চাহ লাগিবই ৰাতিপুৱা মোৰ এনে বেমাৰৰ কাৰণে চাহ নাখাৱেই। মান নাখাওঁ মানে খাওঁৱে আৰু কিন্তু কালি খোৱা নাছিলো মানে মোৰ বেমাৰত ত' মানে গেষ্ট্ৰিক উঠিছিল তাৰপিছতে চানা নাখাওঁ পেট ইয়াত কিন্তু গধূলি, সন্ধিয়ালৈকে মানে ইমান মাথা বিষাইছে মানে চানা খাইকিনে মাথা বিষাইছে মোৰ।
মোৰ সেইটো হয় কিন্তু, মোৰ নহয় এসেতে সেনেকুৱা। হয়। কিছুমানেতো সেনেকোৱা হয় আৰু কিছুমানে চাহ নাখালে গাখীৰ দিয়া চাহ খালে আৰু মাথা বিষ ভাল হৈ যায়। মই যোনটো চাহ খালো নাখালো এইটো একো প্ৰব্লেম নাই। গেছটো কেতিয়াবা যদি বেছিকে লাগে ধৰি লোৱা চাহ টো খালে অলপমান গই হে আৰু মইনো গাখীৰ দিয়া চাহ ভাল। হয় যদিও ইমান মানে খাব এ নোৱাৰো আৰু দেই মানে গেষ্টিকৰ প্ৰব্লেমটো মোৰ অলপ বেছিয়ে নেকি পুতুকে উঠি যায়। পেটটো পুৰা বিষাই সেইটো কাৰণে গাখীৰ দিয়া চাহটো ইমান অলপমান কমকে খাওঁ, ভাল পাওঁ। কিন্তু কমকে খাওঁ, সেইকাৰণে পেট বেয়া নহওঁক তাতে সেইটো কাৰণে লাল চাহয়ে খাওঁ মই।
আৰু এনেও ভাল নহয়, গাখীৰ দিয়া চাহটো ইমান।
উম' এতিয়া মই মানে কি ঘৰত ৰাখোতে চাহটো খাব পাৰোঁ। এতিয়া কিবা এটা হ'লেও কথা নাই। কিন্তু মই বাহিৰত ওলাই যোৱাৰ পিছত যে মোৰ পেটতো বেয়া লাগে। ত মই যাই কিনে মই একো ভালে নালাগে দেচোন। পেট বেয়া লাগিল, কিবা লাগিল সেনেকে থাকো, সিংহা কৰোতে যাব, সেইকাৰণে গ'লেও মানে মই। লাল চাহটোয়ে খাওঁ বেছি ভাগ, কেতিয়াবা মন গ'লে আৰু গাখীৰ দিয়া চাহটো খাই দিয়ে।
উম' যিহেতু ছুটি আৰু ক'ৰবাত যোৱাৰ প্লেন আছে নে নাই তোমাৰ?
সেইয়া কৰ'বাত যোৱাৰ প্লেন ভবা নাই কিন্তু। চাওঁ ৰবাচোন কি হয় লগৰ কেইটাই এইকেইদিন যায় কৰ'বাত, কেতিয়াবা এদিন ওলাই যাম আৰু সেইয়ে।
বাকী তুমি এনেই ক'ৰবাত ঘূৰি পাইছানে নাই এনে ওচৰৰ জেগা বা দূৰত ক'ৰবাত?
দূৰত মানে কি মই সিহঁত অ, এবাৰ গৈছিলোঁ, বৰপেটা সত্ৰত গৈছিলোঁ।
উম আচ্ছা, মই গৈছিলোঁ এবাৰ। উম'
তাকে তাতে গৈছিলোঁ, এ বহুত বছৰ হ'ল মই ক্লাছ টেনত থাকোতে গৈছিলোঁ এইবাৰ।
মই মানে হেৰিত গৈছিলোঁ এই-এই কি কয় গৰকীয়া থান যে আছে গামোচা বান্ধা মন্দিৰ। তাতে গৈছিলোঁ। তাৰে পৰা আহোঁতে তাতে তিনিবাৰে গ'লো। তাৰে তাৰে পৰা আহোঁতে বৰপেটাত সোমাইছিলোঁ আৰু বৰপেটা সত্ৰ।
আচ্ছা, মই যোৱা নাই বাৰু এবাৰো থানত মানে গৈ পোৱা নাই এতিয়ালৈকে। তাতে মই বহুত জেগাত ঘূৰি পোৱা নাই আৰু এনেকে মানে কি যাম বুলি মই ভাবিলোঁ যদি আগত দুদিন থাকে, ধৰি লোৱা আৰু দুই তিনিটা ঘৰ ফেমেলি একেলগে য যাও বুলি ভাবে, পুতুকে যোৱা হৈ যায় কিন্তু এটা ফেমেলি যদি ভাবে যাম বুলি, বেছি ভাগ নহয়েই যোৱা।
উম সেইটো, এনে আমি এই মামাৰ লগত যাওঁ, মানে মামাৰ গাড়ীতে গ'লো দুবাৰ মানে মামাহঁতৰ ফেমিলি আমি। আইতা ককা তাৰপিছত আমাৰ মা, মই, ভন্টি সেনেকে যাওঁ। কিন্তু মাজতে আমি মানে তে আমাৰ গণেশ নগৰৰ মানে সিফালৰ সেইটো চাইডৰ আৰু। তাৰে মানে গোটেই মানুহ বোৰ লগ হৈ কাৰণে এনেকে গাড়ী ভাড়া কৰি কাৰণে এনেকে গৈছিলো আৰু।
এনেকে ভাল লাগে কিন্তু বহুত বেছি মানুহ হ'লে ইমান এটা ভাল নালাগে। ধৰা লিমিটত ধৰা দহ পোন্ধৰটা হ'লে। তাৰে তাতকে ওপৰত হ'লে কিবা তাৰমানে বেলেগত যোৱা এটা হে লাগে।
উম' তাতে গৈছিলোঁ আৰু মানে লগত গৈছিল মই। তাৰ পিছত তাতে মেখেলা চাদৰ পিন্ধি কিনে গৈছিলোঁ। পুৰা ৰাতিপুৱাই উঠিছোঁ ভাল লাগিছে।
এই নীালা কালাৰ যে পিন্ধি গৈছিলা সেইটো - সেইটো
অ', অ', নীলা কালাৰ মেখেলা চাদৰ পিন্ধি গৈছিল অ।
অ
এ হেৰি কি ক ট্ৰেভেলাৰ বুক কৰিছিল, মই চবতকে ট্ৰেভেলাৰৰ লাষ্টৰ পৰা চিটৰ মানে গৈছো কি ভাল লাগিছে মানে তাতে সেইকেইটাও ওখ আছিল।
অ, নিহাহঁতেও গৈছিল নেকি,?
নাই- নাই সিহঁতি যোৱা নাছিল।
এটা আন্তি গৈছিল মানে আৰু।
অ', তাই কৈছিল সিবাৰো সিহঁতৰ আন্তি এটা কবাত যাব বুলি কই আছিল ৰবা ৰবিবাৰে।
কি কৈছা?
তাই মানে কৈছিল আৰু এইবাৰো কবাত যাব বুলি ইহঁতে যাব আৰু গেইকেইটা মানে আনণ্টি যাব আৰু।
ত, অ, তাই ক'বাত যাম বুলি কলে মোকো কৈছিল মই পাহাৰি গলো ক'ত বা যাম বুলি ক'লে।
তুমিও কৈছিল ভাই এনেকে সেনেকুৱা শুনিছো মই থানত যাব চাগে।
উম, সেইয়া। তাকে আজি ফোন কৰিলোঁ লগৰ কেইটা গোটেই কেইটাকে মানে এনেকে আৰু কনফাৰেন্ঞ্চত। বোলো এটা খানা খাও আমি গোটেই বোৰে লগ হৈ।
সেতু হয় পাৰি এই কিন্তু খানাতুটো আমি খাইছোঁ। এ ন'খানা চোৱাতকে মানে মহতো হলে বেছি ভাল লাগে।
ফুৰব যায়কিনে মানে চাবাচোন ইমানকেইটা লগৰ কেইটা ফুৰিব যায় এনেকে বাছত যাব লাগিব ভাল নালাগে খানা হ'লে আৰু গোট গোটেইকেইটাই দিনটো থাকি কাৰণে বনাই চনাই খাই ভাল লাগে দিয়াচোন
সেইটো হয়। বাছত মানে কি আমি ওচৰতে যাওঁ ধৰি লোৱা ইয়াতে গ'লেও কিন্তু আমি যিটো ভেকচিন বেয়া নালাগিব তোমৰ মতে দি মোক কিযে মোখন লাগি পিনে মানে ভাল লাগে আৰু ভাল লাগি গৈ থাকে কাৰণ তাতে ধৰা বস্ বিলাক আছে কিবা আছে নহ সেইটো কাৰণে ভাল লাগিব কিন্তু বেলেগ বিলাক অলপমান ইমান টাইম একো নাই তাতে অকল চোৱা বাহিৰে। সে একো নাইয়ে তাতে কিন্তু অলপমান আছে কাৰণে অলপ মানে গোটেই কেইটা গলে ভাল‌ লাগে।
উম, ছায়েন্স মিউজিয়ামত যাম দিয়া নহ'লে একবাৰ সিহঁতিতো নাযাবই চাগে লগৰ ল'ৰাকেইটাইটো নাযাবই।
অ', হ'ব দিয়া আমি কেইটাই যাম বেলেগ লগ ধৰি লাভো নাই।
উম- উম এটো
উম, আমি কেটাই একেলগে ঘূৰিম গৰম বন্ধৰ আগতে শেষ হোৱাৰ আগত গ'লে হ'ল।
উম তাকে।
তোমাৰ বৰ্থডেটো যাওক দে তাৰপাছত কেনেকে গ'লে হ'ল নহলে ৰখতে ৰখতে বৰ গৰম বন্ধও যাব বিশ তাৰিখৰ আগত গ'লে আৰু একদিন
বাৰ্থডে আগতো যাবা পাৰো ঠিক নাই
অ পাৰি কিন্তু যোনে যোনে বিচাৰা ৰবিবাৰেও যাব পাৰা ৰবিবাৰটো চবৰে অফ হয় তাকানে
পিছত যাম দিয়া।
হে!
ৰবিবাৰে বজাৰ মান বজাৰ কৰিব যাওঁ তাৰ পিছত যাম নহলে একেলগে বজাৰ কৰি কেনে আহিম আৰু।
কিন্তু আমি ভাবিছিলো কি জানা আ‌ কি বুলি কয় চাঙ ৰবিবাৰে যি নোযোৱা তা বেলেগ তো পৰা প্ৰব্লেম হয় এয়া ক সেনেকে বাৰে বাৰে জিপনে ধৰিলোৱা ৰাতিপুৱাই গ'লো সিহঁত চাইন্স মিউজিয়ামত অলপমান ধৰি ল বৰ বেছি ৰাতিপুৱা নহয় তাৰপিছত অলপমান দুপৰীয়া মানে গধুলী চায়ন্স এটিএমৰ পৰা উলিয়াই কিনে ভৰাই দি কৈ ভাল লাগে ন বাহৰে বাহৰে মই মানে নিয়াত মানে লগৰ কেইটাই সেনেকে কৈছিল আৰু।
উম সেইত
পাৰি কিন্তু সেনেকে
উম সেইয়ে পাৰি পাৰি।
উম এতিয়া ৰবিবাৰেও পাৰি ৰবিবাৰে চবোৰে অফ থাকে কিন্তু সেইদিনাখন কাৰনে মোৰ ঘৰত ফেন চেন নাই
উম তাকেতো দিয়া ওলাবা বিছাৰো এইবাৰে।
অ তাকেতো দিয়া হ'ব
উম দিয়া